হেল্ল' অ মোৰ মাতটো শুনা পাইছ নে?
শুনি পাই চুক্তি কৰিছে আপুনি।
মই তোমাৰ হেৰি এনেই বহি আছো বিচনাতে যিহে গৰম পৰিছে।
অ ভাত চাত খালে?
ভাত চাত খালো খালো, তুমি খালা নাই?
গৰমটো বেছি পৰিছে ন আজি?
গৰমতো তাকে বহুত অত্যাধিক গৰম পৰিছে।
অ' বৰষুণ-চৰষুণ দিয়া নাই।
বৰষুণ মানে তোমাৰ দিছিলে মানে কালি বৰষুণ দিছিলে কি বৰষুণ দিছে যদিও মানে গৰমতটো কমা নাই গম পাইছা নাই।
উম, তাকে হে এইবিলাক ব বতৰ-চতৰ বিলাক। হেৰি হৈ গৈছে। বেয়া হৈ গৈছে ইয়াত ইয়াতো বহুত ডাঙৰ গোটেই গৰমত আহ এদিন বৰষুণ। খুন্দিয়ে এদিন ৰ'দ দিয়ে। ৰ'দটো দিলে বহুত বেছিকে দিয়ে আৰু বৰ বৰষুণতো দিলেও ক'ত বেছিকৈ দিয়ে। একদম অসুবিধা হৈ গৈছে। ডিউটি কৰিব যাব নোৱাৰিব বাইক, স্কুটি স্কুটি লৈ বাইকৰ, স্কুটিৰ তেলৰ দাম যিহে বাঢ়িছে।
তাকে, তাকে বাকী মাহঁতৰ ভালনে?
ভালেই বাৰু মাহঁতৰ।
অ' অ' অ' আমাৰো ঘৰত ভালেই। ভালে ভালে।
অহ'
বাকী তুমি বহুত দিনৰ মূৰত ফোন কৰিলা অ'ক দেই।
তাকে মোৰ মনত পৰিলে বোলোঁ। মনত পৰিলে বোলোঁ এদিন এ কি বোলোঁ কি কৰিছে খবৰ খাতি এটা লওঁ।
তাকে, তাকে ভালে কৰিলা, ভালে কৰিলা। মইয়ো তাকে সেই ফোন চোন কৰিবলৈ মানে সময়ে পোৱা নাই। তাকে, তাকে, তাকে মই এই কৰিম বুলি ভাবি ভাবিছিলোঁ তই তেনেকুৱাতে তুমি ফোন কৰিলা আৰু
তাকে, মই বোলোঁ খবৰ খাতি এটা লওঁ। ইমান দিন মানুহজনৰ ক'ত আছে বা? কি খবৰ? তেনেকেই মানুহজনে আগতে বোলোঁ ইলেক্ট্ৰিক ভেহিকল চেহিকলৰ কথা বহুত কৈ থাকে, তাকে বোলোঁ সোধোচোন। মইয়ো এখন ইলেকট্ৰিক ভে- ভিকেলৰ কথা ভাবি আছিলোঁ। পেট্ৰলৰ দামটো যিহে বাঢ়িছে, তাতে বোলো ইলেক্ট্ৰিক ভেহিকেল এখন ল'লে কেনেকুৱা হ'ব? তাকে বোলো মানুহজনক।
এইবিলাক আহিব বুলিহে কৈ আছিলো মই, এতিয়া চোৱাচোন গোটেই মানে ৰাস্তাই পদুলিয়ে সকলোতে মানে ইলেক্ট্ৰিক যান বাহনে বৰ্তমান।
উম হয় হয় বাৰু ইলেক্ট্ৰিক ইলেক্ট্ৰিক খনৰ নি যা সুকীয়া এটা হেৰি আছে ন। বা ভাল ত ইলেক্ট্ৰিক খন কিমান সুবিধাজনক হয়? এয়া পেট্ৰোলৰ দাম এতিয়া চাওঁক- চোন কিমান বাঢ়ি যায়। ইমান বাঢ়িছে পেট্ৰলৰ দাম, ত এতিয়া মানুহে পেট্ৰল আটাইতকৈ বেছি ইলেক্ট্ৰিক ভেহিকেল খনকে প্ৰাধান্যতা দিয়ে ন? আৰু এখন ইলেক্ট্ৰিকৰ আপোনাৰ ভেহিকলৰ এতিয়া ৰো বৰ্তমান আ মাইলেজো বহুত বেছি দিয়ে নহ? ফাইভহণ্ড্ৰেড কিলোমিটাৰচ। টিহওব ফ'ৰ হণ্ড্ৰেড। কিলোমিটাৰ চেৰামত মাইলেজ দি
আ হয় হয় তাকে তাকে সেইটোৱ অ হয় হয় হয় সেইটো আচলতে বহুত ভালেই কথা গম পাইছ নাই তোমা আচ চলতে আমি সেই যান বাহন যান বাহনবিলাক মানে যিসমূহ আমাৰ যি সমূহত মানে তেল চেল ব্যৱহাৰ হয়। যিসমূহত মানে তেল ইউজ হয় সেইবিলাক যান বাহন আমি মান নে কমকৈ ব্যৱহাৰ কৰিব লাগে কেলে গম পাইছা নাই। তাত মানে অ তাত মানে তোমাৰ চাবা সো এতিয়া তোমাৰ পৰিৱেশ প্ৰদূষণ হয় গম পাইছা নাই তাৰ পৰা ধোঁৱা ওলাই সেই তেল তেল সমূহৰ পৰা যিহেতুটো তো মানে ধোঁৱা ওলাই। সেই ধোঁৱাটোৱে আচলতে আমাম বায়ু প্ৰদূষ ফোন কৰে। আকৌ আকৌ চাবা দেই তোমাৰ সেই যান বাহন, যেতিয়া তোমাৰ অত্যাধিক যান বাহন চলিব তেতিয়া তোমাৰ কি হয় তাৰ ফলত যিখিনি শব্দ, উৎপন্ন হয় সেইবিলাকে আচলতে শব্দবিলাক প্ৰদূষণ কৰি দিয়ে গম পাইছা নে?
হয় হয়,
আকৌ মানে তোমাৰ, সেই তেনেকুৱা ধৰণৰ মানে প্ৰ-প্ৰদূষণ হয় গম পাইছ নে যান বাহনৰ ফলত। আকৌ কি হয় তোমাৰ এতিয়া তোমাৰ তেলসমূহ যেনেকে খনিজ মানে খনিজ পদাৰ্থসমূহ খনিজ তেলসমূহতো তাৰ পৰা সেইবিলাকৰ পৰাই ন তেলটো গতিকে তোমাৰ অ এতিয়া আমি যিমানে তোমাৰ হেৰিখিনি ব্যৱহাৰ কৰিম যান বাহন সময়ত যান বাহনৰ যান বাহনসমূহ যিমানে আমি চলাম সিমানে আমাৰ আচলতে প্ৰাকৃতিক সম্পদসমূহ আমাৰ বেছি মানে ইউজ হ'ব আৰু এতিয়াতো তোমাৰ তে সম্পদসমূহ ঘনিচ তেলসমূহতো মানে খুব কমেই কমি গৈছে। তে মানে গতিকে আমাৰ তাত এম আই ইলেক টিক যান-বাহনসমূহৰ প্ৰাধান্যটো অত্যাধিক গম পাইছা নাই?
উম, হয় সেইটোৱে ময়ো সেইটোয়ে ভাবিছিলোঁ যিহেতু আপুনি কোৱা কথাটো একদম সঁচ কাৰণ আমি এইজ এ পেট্ৰল-ডিজেলবিলাক ক'ৰ পৰা আহৰণ কৰোঁ এতিয়া খনিজ পদাৰ্থসমূহৰ পৰা আহৰণ কৰো য'ত আমাৰ এ আমি মানে একচুৱেলি লছ কৰাই আছোঁ নিজৰ ন? অহ, তাৰ ক্ৰয় কৰতে তাৰ পৰিৱৰ্তে আমি ইলেক্ট্ৰিক ভেহিকেল এখনত আহ নৰ্মেলি যদি কাৰেণ্টত চাৰ্জ দিওঁ তেতিয়াহলে আমি এতিয়া যোনটো পাব লগীয়া আছে সেই তটো পাই থাকিম। প্লাছ! যোনখিনি আমাৰ উপকাৰিতা আছে তাৰে। সেইটোৰ পৰাও বাচিব যেনেকে শব্দ কথা কলে আপুনি শব্দ প্ৰদূষন কলে ইলেক্ট্ৰিক ভেহ চা। নাথাকে। আৰু দুই নম্বৰতে যোনটো গা গাড়ীৰ পৰা। ধোৱা ওলাই। সেইবিলাকে প্ৰদূষণ কৰে, বায়ু ত সেইটোৱে নকৰিব ন তেতিয়ালে। ড়ী খনৰ পৰা ধোৱা নোলায়।
হয়।
ত তেতিয়া মানে কি হ'ব, পৰিৱেশ প্ৰদূষণো কমি যাব অক। ত প্ৰদূষণো কমি যাব, আৰু যি আ যিহেতু। ত মানুহৰ এতিয়া বৰ্তমান দিনত খৰচাটোও বেছি বাঢ়ি আহিছে নহ। ত তাত এ যোনটো পেট্ৰলৰ। দাম হয়, দামৰ ওপৰতো অলপ ৰেহাই হ'ব এ।
নিশ্চয়- নিশ্চয় হয়, হয়, হয় সেইটো আচলতে হয় -হয় সেইটো ভাল কথা কৈছা, কৈছ- কৈছা তুমি?
সেইটোকে সেইবোৰেকে ভাবি পেলাই মই ভাবিছিলো, অ' ইলেক্ট্ৰিক ভেহিকল এখন ললে। বেছি ভাল হ'ব আৰু। অ এতিয়া কিমাননো? পেট্ৰল কে সদায় ইউজ কৰি- কৰি এ। লচ কৰাই থাকিবা নিজৰ, হয় কিছুমান হেৰি। ক্ষেত্ৰত প্ৰব্লেম হয় আৰু, যেনেকে ধৰি লওক ডিজেল গাড়ী। সমান পাৱাৰফুলটো হ'ব নোৱাৰে ইলেক্। ট্ৰিকখন এতিয়া ট্ৰাক চাৰ্। এই তেনেকুৱা বিলাকত অলপ প্ৰব্লেম হৈ ল'ব, সেইবিলাকতো। যোনবিলাকত যত শব। পাৱাৰতো অলপ বেছিকে লাগে ন তাত ইলে। কি ক কৱা প অলপ। অ কম গেপ। পায় মানে।
হয়, সেইটো আচলতে ইলেক্ট্ৰিক। হয়, ইলেক্ট্ৰিক যান- বাহনৰ আচলতে সেইবিলাক সুবিধা পায়, গতিকে ইলেক্ট্ৰিক যান-বাহনসমূহ আচলতে ভালেই সেইটো কাৰণে সে।
উম, উম।
কিন্তু, তোমাৰ আকৌ তুলনা -তুলনামূলক ভাৱে আচলতে ইলেক্ট্ৰিক যান-বাহনসমূহৰ কিছু। কিছুমান হেৰিও আছে গম পাইছা নাই, অপকাৰিতাও আছে, বেয়া দিশো আছে আচলতে। এতিয়া তোমাৰ, ইলেক্ট্ৰিক যান বাহনখন আচলতে তোমাৰ চাবাচোন, আচলতে বহুত পাতলা হয়। তুম' অ। তোমাৰ আচলতে তুমি তিয়া ইলেক্ট্ৰিক হেৰিখন বহুত স্পীড যায় আচলতে। আৰু স্পীডত আচল সেই সেইখন কণ্ট্ৰলত নাযায় চাবাচোন, তুমি লক্ষ্য কৰিবাচোন ভালকে ল দেখিবা, সেইখন সেইখন মানে আচলতে ভালকে কণ্ট্ৰলত যাব নোৱাৰে, সেইখনৰ বেলেঞ্চ নাথাকে মানে।
উম, বেলেঞ্চটো অকমান দিগদাৰী হয় বাৰু।
আকৌ তোমাৰ কি হয় মানে চাবাচোন তুমি ঘপককে তোমাৰ ব্ৰেক মাৰিলে তুমি ঘপককে ৰখাব নোৱাৰা। যিহেতু, স্পীডটো মানে পিক আপটো বহুত ফাষ্টকৈ লয়। আকৌ তোমাৰ ৰখো দিনত টাইম লয় মানে।
ন আজিকালি আজিকালি সেইটো প্ৰব্লেম চল্ভ কৰি দিছে টো আজি কালি আপোনাৰ আ যোনবিলাক ন নতুন ইলেকট্ৰিক ভেহিকেল ওলাইছে ধৰলক। ডাঙৰ ডাঙৰ বিলাক তেনেকে তেনেকে টাটা তাৰ নেক্স হৈ গ'ল। এইবিলাক প্ৰগ্ৰাম চলভ কৰি দিছে ত এইবিলাকত নাথাকে ত এইবিলাক। প্ৰব্লেম
হয় আচলতে সেই ছ'ল্ভটো কৰিছে কিন্তু আচলতে সকলো যান বাহনতে সেইখিনি প্ৰব্লেম চ'ল্ভ হোৱা নাই।
উ সেইটো হয় বাৰু সকলোতে হোৱা নাই, এনে অভাৰ অল ইলেক্ট্ৰিক বুলি ক'লে অলপ প্ৰব্লেম হৈ যাব কিন্তু আ বেনিফিট চাবলৈ গলে আপোনাৰ ধৰি লওঁক কিছুমান ক্ষেত্ৰত কম খৰচ লাগে। আপোনাক আৰু হেৰি লাগে। পৰিৱেশ প্ৰদূষণৰ পৰা বাচিব লাগে বা বা। অ, শব্দো আৰু কম লাগে। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সেইটো উ ভাল হয় আৰু আৰু তথাপিতো কেতিয়াবা কিছুমান বান, গাড়ী হওঁক, বাইতাৰ হওঁক মানে ৰেচিঙত তেনেকুৱা টাইপৰ মানুহে কাম কৰে ন। সেই এহঁতক মানে এক্সেল এ টাউনটোৰ প্ৰয়োজন হয়। ইলেক্ট্ৰিকখনত চাউণ্ড নালাগে। ত' বাইক খনৰ মানে চাউণ্ডটোৱেদি ভাল পায় শুনি।
হয়, হয়, হয়।
মানে আ জোনটো আৰ পি এম উঠাই ন হেটো ভাল পায় কিছুমানেটো। ইলেক্ট্ৰিকখনত জোনো নাপায় হেটো বেংতৰ কাৰণে হেটো প্ৰব্লেম হৈ যায় হয়।
আচলতে সে-সেটো আপুনি ঠিকেই কথা কৈ ছে এটা। কিন্তু তা-তা লগতে কি হয় তো-তোমাৰ কি হয়? মানে ত-এইত এতিয়া আমায়ে যিখন ইলেক্ট্ৰিক হেখন। ইলে টি যিখন যান-বাহন, বাহন সেইখ-সেইখনটো আচ আচলতে তোমাৰ সেইখনৰ, সেইখন চলিব কাৰণে তোমাতো পৰ্যাপ্ত পৰিমাণৰ আচলতে ইলেক মানে হেৰি লাগিব কাৰেণ্ট লাগিব। বিদ্যুৎ লাগিব। কিন-কিনো এত এতিয়া চাবা দেই, এতিয়া আমাৰ বিদ্যুত আচলতে, মানে বিদ্যুত বনাবলৈ, বিদ্যুৎ উৎ উৎপাদন কৰিবলৈতো তোমাৰ বহুত মানে ফ্ৰেছ ৱাটাৱ প্ৰয়োজন হয় গম পাইছ ছা নাই। মানে তোমাৰ এতিয়া তোমাৰ চব পানীতে মানে তুমি হেৰি বনাব নোৱাৰা, বৈ বৈদ্যুত, বিদুত উৎ পাদন কইব নোৱা মানে চব পানী, হয়, হয়, হয় সে-সেটোৱে মানে কথাটো। এতিয়া তোমাৰতো পানী, পানীৰ তোমাৰ পানীৰ এটা হেইয়ে, অভাৱে দেখা দিছে নহয় গম পাইছা নাই? পানী, পানীৰ অভাৱেও দেখা দিছে মানে বৈদ্যুত, বিদ্যুৎ আচলতে উৎ পাদন কইব পৰাকৈ আমাৰ ইয়াত পৰ্যাপ্ত পৰিমাণ পানী আচলতে সংগ্ৰহ নাই গম পাইছা নাই? পৰ্যাপ্ত পৰিমাণে আচলতে মজুত নাই ইয়াত।
কিন্তু এতিয়া আপোনাৰ চলাৰ পেনেলৰ জৰিয়তে অলপ অ' আমাৰ ইয়াত কাম খিনি হ'ব বিচাৰিছে এতিয়া চলাৰ পেনেল বিলাক মানুহে ইনষ্টল কৰিছেতো। গতিকে তাত অলপ অলপ, অলপ মানে বিদ্যুতৰ যোনটো উৎপাদনৰ আগৰ হঁতে সাৰ আছিলে তাতকে অলপ বৃদ্ধি পাইছে।
বৃদ্ধি সেই সেই অ' তাৰ ফলত আচলতে সেইটো এটা প্লাছ পইণ্ট হয়। অ' আচলতে চলাৰত চলাৰৰ ফলতো কিছুমান বিদ্যুৎ উৎপাদন কৰিব পৰা হৈছে। অ' কিন্তু আচলতে সেই পানীৰ আচলতেটো বেছিকৈ মানে সৰহকৈটো আচলতে পানীৰ পৰাই উৎপাদন কৰা হয় বিদ্যুৎ। টোৰ আৰু তোমাৰ কেতিয়াবা এনেকুৱা হয় গম পাইছানে নাই তোমাৰ এতিয়া তোমাৰ ধৰি লোৱা ধুমা ধুমুহা চুমুহা আহিলে বতাহ ধুমুহা আহিলে। তেতিয়া, তেতিয়া তোমাৰ কাৰেণ্টটো বহু দিনলৈকে কাটি দিয় দে খিছা নাই?
হয়, হয়, হয় সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম।
তেতিয়া, তোমাৰ কি হয় তোমাৰ বিদ্যুৎ আচলতে বিদ্যুতত চলা যিসকলে আচলতে যান বাহন সেইসমূহ আচলতে অচল হৈ পৰে নহয়। সেইসমূহ চলিবলৈ অ পৰ্যাপ্ত পৰিমাণৰ কাৰেণ্ট নাপায় বেটেৰী বেটেৰী খত খতম হৈ যায় গতিকে সেইবিলাক এটা এটা মাইনাছ পইন
হয় হয় সেইবোৰ সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম এক চলি চবচকে বেছি ডাঙৰ প্ৰব্লেম সেইটোয়ে যোনদিনাখন আমাৰ কাৰেণ্ট নাথাকিব সেইদিনা আমি আমি ইলেক্ট্ৰিক ভেহিক খনৰ আৰু লগত আমাৰ অলপ অসুব সুবিধাৰ সন্মুখীন হ'ব হ'বলগীয়া হ'ব আমি বা অন্য নহলে আমি যদি এতিয়া বহুত দৰৰ ট্ৰেভেল কৰি দিও বহুত দূৰলৈ যাত্ৰা কৰিবলগীয়া হয় তেনেহলে আমাৰ তাত মানে কি'ল এতিয়া ধৰি লওক আমি বহুত দূৰলে গ'লোঁ। কিন্তু গলোঁ থ্ৰী হন্দ্ৰেদ কিলোমিটাৰচ দূৰত গলোঁ কিন্তু ৰিটাৰ্ণ নোৱাৰম সেইনে সেইখন চেম ভেহিকেলত।
হয় নিশ্চয় নিশ্চয়।
হ'ব অ', ত' সেইটো ক্ষেত্ৰত কিন্তু পেট্ৰল খনৰ তেনেকুৱা নহয় ঠিক আছে বুজি পাইছো আপোনাৰ পৰা বৰ অ কথা খিনি বুজি ভালে লাগিলে।
হয় হয় হয় মোৰো আচলতে ভালেই লাগিলে আপোনাৰ পৰা মই বহুত নজনা কথা জানিব পাৰিলোঁ। তাকে অ', তেতিয়া আজি আজিলে তেতিয়া হ'ব আৰু দিয়া ৰা
বাৰু ঠিক আছে ময়ো এয় ৰাখো এফালে যাও মইো।
হয় হয় হয় তাকে মাজে সময়ে ফোন চোন কৰি থাকিবা আৰু। অ', অ', অ', বাৰু নিশ্চয় নিশ্চয় তাকে বাৰু হ'ব দিয়া তেতিয়া হয় হয়।